নমস্কাৰ। নমস্কাৰ, নমস্কাৰ! কি খবৰ, কি খবৰ? সেই বঢ়িয়া! আপোনাৰ? আছোঁ। কি কৰি আছে? এ, গৰম বহুত! একদম বহুত গৰম পেলাইছে।
কি গৰম আৰু মানুহ কেনেকে থাকিব। ফেনটো শ্ল' ঘূৰি আছে নেকি? ফেনটো কি কোম্পানীৰ নো? ঊষা।
আপোনাৰটো?
আচ্ছা! মোৰ মোৰতো চাগে, হেভেলছ নে কিবা, গম নাপাওঁ। এই বহুত পুৰণা।
পূৰণা ন'? কি খালে? অ'! কি খালে বুলি, সুধিছোঁ। ৰাতিপুৱা কি খালে?
ৰাতিপুৱা, ৰাতিপুৱা উঠিলোঁ। ব্ৰেকফাষ্টত কি খালোঁ মই।
ব্ৰেকফাষ্ট কি কৰে আপুনি, কওঁকচোন? মানে, ৰাতিপুৱা ব্ৰেকফাষ্ট কি কি কৰে, আপুনি মেক্সিমাম? মেক্সিমাম, মেক্সিমাম চিৰা ভজা খাওঁ। ৱাহ, ৱাহ! দাদা ৱাহ! বঢ়িয়া বস্তু খাই দেখোন?
অ'! হেল্ডি হয় একদম। মানে, পেট ভৰি যায় ন' দিনটোৰ কাৰণে, থাকিব পাৰি আৰু।
চিৰা ভাজা
অ নহ'লে দৈ চিৰা অ'! চিৰা খোৱা নে? কি খোৱা? উম! উম! ভাল, দালি খালি আ সময় হেলডি মানুহ মই অলপ মানে হেলডি বস্তুবিলাকে প্ৰেফাৰ কৰো।
জিম চিম যায় নেকি?
জিম চিমটো নাযাও। জিম চিম মানে কি কয় এতিয়া এই গৰমত নোৱাৰি আৰু বুজি পাইছে এনেই ফেট বাৰ্ণ হৈ গৈছে বহুত খিনি গৰমত। তাতে মানে চৰ্বি তৰ্বি শুকাই গৈছে।
আচ্ছা আচ্ছা নহয় নহয় জিম মানুহে চৰ্বি শুকাবলে নহয়, হেলডৰ কাৰ নে যায় হেলড বনাবলে বডি বনাবলে।
সেইটো হয় বাৰু।
উ তেতিয়া মানে এনে অ এনে ক'বাত ফুৰিব চুৰিব গৈছিল নে নাই?
ফুৰিব চুৰিবতো যোৱা হৈ থাকে মাজে সময়ে এ ভালুপুং চাইদে বাৰ মাইল চাইডে গৈ থাকো আমি লগৰ কেইটামান গুৱাহাটী চুৱাহাটী টাইম হ'ল হ'ল যোৱা দুই দুই বছৰ মান হৈ গ'ল।
বহুত মানে সেইপিনে গুৱাহাটী যোৱাতো বহুত
এইবিলাত ইন্টাৰেষ্ট নাই মানে বুজি পাইছে ঠাণ্ডা জেগাতে যাওঁ আৰু গ'লে বেছিভাগ
গুৱাহাটীত গৈ কাম চাম কৰিব পাৰে এনে এটা ইনণ্ডা ষ্ট্ৰি আছে কেইটামান টাটাই নতুন খুলিছে এতিয়া বৰ্তমান।
এতিয়া গুৱাহাটী বুলিব গলে মানে কি ক'ম জানে গুৱাহাটী মানুহে উপাই নোহোৱাত মানে যায় তেনেকোৱা মানে গুৱাহাটীত কাম আছে ন। কিন্তু তাৰ এনভাৰমেন্ট টো মানে তাৰ জেগা খিনি ভাল নহয় বহুত গৰম মানে জেগা খিনি তাত পানী হলে পানীয়ে হৈ যায় গৰমতো অসুবিধা শুকানেই হৈ যায়। তাৰপিছত বস্তু বিলাকৰো দাম বৰ ৰেন্ট বিলাক ভাড়া ভাড়া বিলাক বেছি হৈ যায় উ হয় তাকেই আৰু এইবিলাক জেগা মানে থাকিব কৰি নোৱাৰি আৰু অশান্তি বহুত।
থকা মানুহকেইটাই আৰু পাৰে আৰু আমি নোৱাৰিম আৰু আমাৰ এইপিনে সহ্য নহ'ব গৰম এতিয়া
অ
ইয়াতে তেজপুৰতে থাকিব পৰা নাই অ
চবতকে বেছিতো এবাৰ গৰম পৰিছে আপোনাৰ বিহাৰত। ৰাজস্থান কতকৈ বেছি ৰাজস্থানতকৈ বাৰু বহুত অ
ৰাজ এইবাৰ উল্টা হৈছে একচুৱেলিত গৰম জেগা বিলাক ঠাণ্ডা হৈ গৈছে ঠাণ্ডা জেগাবিলাক গৰম হৈ গৈছে।
তেনেকে এতিয়া মাজতে আপোনাৰ ক'বাত ইমানেই গৰম পৰিছিল য'ত বস্তুবিলাক গলি গৈছে গম পাইছেই।
এইবিলাক গৰমত প্ৰেছাৰ থকা মানুহ আৰু আহে
অ
বেয়া একদম বহুত বেয়া।
উম, বেয়া আৰু।
এনে বাকি আপোনাৰ বিজনেচ-চিজনেচ আছে নে? ট্ৰাই কৰা আশা আছে নেকি? নাই নাই বিজনেছটো নাই বাৰু মই সেইকাৰণে খুজিলো আইডিয়া অলপ ল'ম বুলি ভাবিলো।
আচ্ছা আচ্ছা আপুনি এনেই কি মানে বিজনেছ লাইন ভাবিছে নেকি কৰিম বুলিকে। সোমাম বুলি কে তেনেকে কিবা লাইনত।
উম, ভাবাতো ভাবিছো, যেনে আমাৰ এই আজিকালি মানে নতুন ওলাইছে নহয়।
উম,
ৰিং-চিং হ'ল তাৰপিছত আজিকালি মানে ঘৰ অ' ৰিং-ৰিং।
কেনেকুৱা ৰিং তাৰমানে?
আপোনাৰ কুঁৱা-চুৱা বনালে লগাই। তাৰপিছত মানুহে লেট্ৰিন বাথৰুম বনাই তেতিয়া লগাই। তাৰপিছত আমাৰ খিৰিকী হ'ল, আজিকালি খিৰিকী মানুহে ডাইৰেক লগাই দিয়ে ন' কিনি মেলি, চিমেন্টৰ বনোৱা থাকে। ফাৰ্মাৰ ডাইৰেক্ট সোমাই দিব পাৰি। তেনেকুৱা তাত লাভ আছে সিহঁতে চিমেণ্ট আৰু উম, খিলঘুলি বনালে আৰু অলপ কষ্ট হয়। শোকোৱা মিলোৱা মেইটেনিং অলপ লাগে আৰু। খুটা বনালে এটা খুটা আপোনাৰ আঠশ টকাকে বিক্ৰী হয় খৰচ। আঠশ হাজাৰ টকা। এই সেইটো বস্তু সহজে নহয় সেইটো বস্তু বেয়াই নহয়।
উম,
যিমান পুৰণা হ'ব সিমান ভেলিউ। বাঢ়ি যাব এতিয়া পুৰণা এটা খুটা চিমেণ্টৰ নতুন খুটাৰ দাম আঠশ টকা। এইটোৱে আপোনাৰ ছয় মাহ, সাত মাহ হোৱা খুটাৰ দাম এইটো হাজাৰ টকা বাৰশ টকা।
হয়, আচ্ছা।
মামাই আছে তেওঁ কৰে এইবিলাক কাম কৈছিলে শিকাই দিম বুলি। যাব লাগিব তাত অ, শিকিব গলে পাৰি সেইটে অলপ খালি মানুহ এটা লাগে অকলে কৰিব নোৱাৰি এইটো কাম। আৰু ফাৰ্মা-চাৰ্মা গৈ আপোনাৰ গুৱাহাটীৰ পৰা কিনি আনিব লাগিব।
অ, ত' আপুনি মানুহ বিচাৰি আছে তেনেকুৱা আপোনাৰ লগত যাব পাৰে কেনেকি।
মানুহে কৰিলেতো মই ইয়াত কৰিব নোৱাৰিম মোৰ গাঁৱতে কৰিব লাগিব। ইতাতটো য'ত থাকো ভাড়া ঘৰট তো জাগা নাই। অ, কিওকি মোৰ এই বিজনেচটো গাঁৱত নাই। মোৰ গাঁৱত মানে এতিয়া বৰ্তমান এনেকা গাও ন মোৰ ভিতৰ ভিতৰৰ জেগা হ'ল। তাত বজাৰ বহে দেওবাৰে ডাঙৰ বজাৰ এনে বাকী বজাৰ মানে এনে। খুচা খুচি বজাৰটো বহিয়ে থাকে ডাঙৰ বজাৰ হলে দেওবাৰে বহে। তাত ভাল কাপোৰৰ দোকান নাই। অ, দেওবৰিয়া বজাৰ বহে তাত ভাল ফ তেল নাই মানে। হোটেল মানে আমাৰ গাঁৱৰ মানুহ মেৰিকল বিস্কুটে বেছি ভাল পায়। আপুনি যদি ডাঙৰ-ডাঙৰ দোকান খুলিব বিচাৰে বিস্কুটৰ।
অ, তাৰপিছত হয় আৰু-আৰু কৈ যাওক অ',
ভাই একদিন ভাবিছিলো বেকাৰী চব খুলি দিব পাৰি নেকি গাঁৱত? তাৰপিছত অ, বেগ বেকাৰী ছপ খুলিলে সেইটোৱে হয়। মানুহ কেইতিয়া আমাৰ গাঁৱৰ মানুহ ন।
আপুনি বেকিঙত ভাল নেকি?
এক্সপিৰিয়েঞ্চ আছে বিপদত মই কামো কৰিছো আৰু মোৰ আমাৰ গেলামালৰ দোকান আছিলে গালামাল আছিলে নহয় আছে বাৰু এতিয়াও। সেটোতো মই মিনিমাম তিনি বছৰচ চাৰে তিনিবছৰ মান এক্স এইটো চিনিমা। দোকত গেলামাল বেকাৰী ছপ। ফুল তাৰ পিছত তাৰপিছত আৰু। বজাৰতো মই বহিছো যেনে দেলি বজাৰ হওক ন' ডাঙৰ মামা এটা আছিলে তাৰ দেলি বজাৰত ডাঙৰ দোকান আছিলে দেলি বজাৰত বহে মানে। সেতুও মান ৰাচনৰে হয় গ্ৰচেৰিছ। তাছো বহিছো তাৰ পিছৰ উম, তাৰপিছত। ধৰ মেডিচনৰো এক্সপিৰিয়েঞ্চ আছে। মেডচিনৰ মানে মানুহৰ নহয় আৰু কুকুৰৰ।
আচ্ছা মানে পেট।
অ, পেট চব।
পেটছপত কাম কৰিছোঁ মই আগতে। অহ, ত'সেইবিলাক অলপ -চলপ অ, শিৱৰাত্ৰিৰ দিনা এনিমেল লাভাৰটো নকওঁ বাৰু কিয়কি এনিমেলটো তেনেকা ভাল নাপাওঁ বাট বেয়াও নকওঁ।
আচছা এনে আপোনাৰ ফেভাৰেট জীৱ কি কুকুৰ, মেকুৰী গৰু, ছাগলী কি বেছি ভাল পায় আপুনি?
মই? হয়। মোৰ ফেভৰেট জীৱ তেনেুৱা নাই আৰু যাক চাওঁ মৰম লাগি যায় আৰু এইটোৱে ফেভৰেট। এনেই ভাল লাগে চাইবলেৱ
কি ক'ব কুকুৰ, গৰু
অ, এইখিনিয়ে আৰু। এইকেইটা মানে অলপ ফ্ৰেণ্ডলি ন'সেইটো কাৰণে।
কৰিছে কৰি ইমান ভাল নাপায় ন?
কৰি ইমান খাঁচ নাপাওঁ।
মানে কুক আপনি দগ পাৰছেন হয় মানে আৰু কুকুৰ ভাল পায় ন?
ভাল মানে এ কোনো -কোনো মানুহ থাকে কি আপুনি মই যেনেকে এটা এক্সপিৰিয়েঞ্চ আছে ন'।
হম - হম
মই যেতিয়া চেম্বাৰত কাম কৰি আছিলোঁ ডক্তৰৰ লগত থাকি আছিলোঁ তেতিয়া মানে ছোৱালী সোপা থাকে ন' ডগ লাভাৰ বুলি।
অ',
এহঁতে লৈ আহে সৰু- সৰু পোৱালি এহঁতক যেতিয়া আমি মানেচ কোনো কুকুৰ বেমাৰ হৈ থাকে জ্বৰ থাকে কুকুৰৰ ধেৰ বেমাৰ আহে ন' গাতত। তেতিয়া আমি অহ, তে আমি মানে চেলাইন -টেলাইন দিওঁ
হয়।
কেতিয়াবা চেলাইন দিওঁতে তেজ ওলাই যায়। কুকুৰতকে বেছি মানুহ কেইটাই কান্দি দিয়ে তেনেকুৱা আহে এ সেইকেইটা মানুহকেইটাক মানে লাভাৰ বুলি ক'ব পাৰি।
হয় আচ্ছা নে আৰ। এয়া মানুহ ন, মানে য'ত ৰাস্তাত যেতিয়া কুকুৰ এটা দেখি দিলে তে পাৰলেজি পেকেট এটা কিনি খুলি পেলাই দিলে তেনেকুৱা ছোৱালী বিলাক ন'।
অ, তেনেকুৱা -তেনেকুৱা কান্দি দিয়ে। এনে বাৰু এইবিলাক এক্সপিৰিয়েঞ্চ ইউকি যদি এইবিলাক শিকি থয় হ এনে ফিউচাৰত কাম দিয়ে আৰু তাতকৈ শিকিলোঁ মই চেলাইন দিয়া শিকিলোঁ।
ওম
তাৰ পিছত আৰু অলপ মেডিচিনৰ বিষয়ে জানিলো আৰু কুকুৰৰ কি। জ্বৰ হ'লে কি খুৱাব লাগে পেট বিষত কি খুৱাব লাগে কেইটামান জানো আৰু এনে মনত নাই আৰু বেছি বহুত দিন হ'ল ন তাত কাম কৰা।
আচ্ছা মানে আপোনাৰ সময় হল ন এৰি দিয়া। এনে কিমান টাইমৰ কাৰণে আপুনি কৰিলে তাত কিমান সময়খিনি কৰিলে।
কিমান সময়। এ এক বছৰটো কৰিলো এক বছৰ নাই কৰা একমাহ, দুমাহ, তিনিমাহ। পাঁচ মাহ, ছমাহ মান কৰিলো।
আচ্ছা
তাৰ পিছত এটা লগৰে আইডিয়া দিলে মোক কি। এইবিলাক কৰি লাভ নাই। হাঁহি নিদিব সঁচা কথা। মোক অলপ জ্ঞান দিলে তে অ মালিক কালো কৈ দিলো কি নকৰো আপোনাৰ কাম।
অ
তাৰপিছত আকৌ আগৰ কাম কেটেৰিং কৰি আছিলো তাতে লাগি গলো। অ এতিয়া এনেকে বহি আছো চিজন চিজন নাই।
অ তেতিয়া যদি আপুনি তাতে কৰি থাকিলে হয় আপোনাক কিমান কিমান ভাল আছিলে।
ভালতো বুলি নকওঁ তেওঁ কি মোৰো অলপ জমা নাছিলে মানে বুজিলে। কোনো কোনো মানুহৰ কথা সহ্য সহ্য নহয় ভালেই আছিলে মালিকটো। আ তলপ মানে। যেনেকে কেছত পইচা কম হলে চলেৰীৰ পৰা কাটে। তাৰপিছত অ অলপ মানে ষ্ট্ৰিক ৰুল আছিলে অ ৰুল তাৰষ্ট্ৰিক চব পৰাই পইচা কাটি দিব আৰু তাৰ পিছত। আৰু বেছি একো নাছিলে বাত অলপ কথা। সেই খিনি অলপ সজ্য নহ'ল আৰু সেইটো কাৰণে এৰি দিলো এনেকাই।
এটা আপোনাৰ চখ আছিল নে আপুনি কিয় সোমাইছিলে তাত মানে।
দেউতাই সোমাই দিছিলে অও। মই মানে কি কব আৰু উপায় নাই দেউতাৰ কথাটো মানা কৰিব নোৱাৰি। মেইন কেচটো এইটো এতিয়া দেউতাই ক'লে তাত তোৰ কাৰণে চাকৰি চাই দিছো চা কৰিও নহয় এইটো কাম চাই দিছো কৰ বুলি কৰিলোঁ। ভাল নালাগিলে এৰি দিলোঁ।
আচ্ছা ত আপুনি এৰি দিলে আপোনাৰ কাৰণে ভালেই হ'ল ন এক ফানৰ পৰা
একপিনৰ পৰা ভালো হ'ল একপিনৰ পৰা বেয়াও হ'ল।
আচ্ছা আচ্ছা
দুটাই হ'ল আৰু
সেয়াই আৰু থাকে আৰু জীৱনত কিছুমান বস্তু মানুহৰ জীৱনত এইবিলাক বস্তু আছেই আৰু কিবা এটা পাব হলে কিবা এটা হেৰাব লাগে।
উ সেইটোতো কৰিবই লাগিব এতিয়া সেইটোৱে কিবা এটা ভাল চাকৰি পাই গলে অলপ লাইফ